নমস্কাৰ নমস্কাৰ, ভাল আপোনাৰ?
হয় হয় ভাল মোৰো ভাল।
অ আপুনি ভাত খালে?
হয় হয় মইয়ো এই জাষ্ট খাই এই উঠিছোঁ আৰু উঠি ভাবিলোঁ আপোনাক ফোন এটা কৰোঁ।
বাৰু। ভাল লাগিল বাৰু, ফোন কৰাৰ বাবে অ। কওঁকচোন বাৰু এনেই খবৰ বাতৰি আপোনাৰ?
খবৰ মোৰ একদম ভালেই, আপোনাৰ?
মইয়ো বাৰু আছোঁ।
এতিয়াতো গৰমৰ বন্ধ দিছে আপোনালোকৰ চাগে?
গৰমৰ বন্ধ পালো।
হয় হয়, ঘৰতে এতিয়া আৰু?
ঘৰতে আৰু।
হয় হয়, ঠিকেই আছে।
ঘৰতে, গৰম বুলিও ঘৰতে আৰু এতিয়া।
হয়, গৰমো একদম ভাল গৰমেই পৰিছে।
ভালেই গৰম হয়, সেইয়ে আৰু সেইকাৰণে গৰমৰ বন্ধত টো প্ৰয়োজনে আৰু বহুত।
হয়, হয়, হয়, আকৌ আগষ্ট মাহত আছেই, মেইন গৰম।
আগষ্টত ত' আছে গৰম, তেতিয়া বৰষুণো কমি যায়।
হয়।
এতিয়া মানে মাজে মাজে অকমান বৰষুণৰ মানে আছেতো প্ৰভাৱটো।
হয়।
বৰষুণৰ কাৰণে অকমান মানে গা ৰয় আৰু, এদিন দুদিন গৰম হয়। আকৌ বৰষুণ দিলে অকমান ঠাণ্ডা পৰি যায় আৰু, সেইটোৱে। আগষ্ট মাহত মানে সেইফালে বৰষুণো কমি আহে নহয়।
হয়।
কমি অহাৰ লগে লগে আৰু। গৰমো বহুত বেছি হয়, তেতিয়া একচলি বা- আচলতে গৰমৰ বন্ধ আমি আগষ্ট মানতহে প্ৰয়োজন হয়। বিশিষকে, তেনেকুৱা লাগে আৰু মানে।
এতিয়া ভ বও নোৱাৰি, কোনোবা বছৰত আগষ্ট মাহত বেছি গৰম, কোনোবা বছৰত জুলাই মাহত বেছি।
জুলাইতে পৰে, আকৌ কেতিয়াবা মাজে, মাজে মানে মে' মাহতে পৰি যায়।
হয়, হয়।
গৰমটো মানে।
মে' মাহত।
অঁ, তেতিয়া ৰাতিপুৱা, ৰাতিপুৱা মানে হেৰি হৈ যায়। ৰাতিপুৱাই মানে স্কুল বিলাকো মানে ৰাতিপুৱাতে হৈ যায়, সাতটাতে দিয়ে। তেতিয়া সাত বজাতে বহে, বেছি গৰম হ'লে সেনেকুৱা আৰু, এইবাৰ পিছে তেনেকুৱা হোৱা নাই বাৰু এতিয়ালৈকে। আগলৈ জানো কি হয় আৰু আগষ্ট মানলৈ নাজানো আৰু। এতিয়া বাৰু বন্ধই চলি আছে, ল'ৰা-ছোৱালী বিলাক।
খেতি বাতিওতো কৰে চাগে আপোনালোকে?
খেতি বাতি অকমান কৰা যায় বাৰু, আমি নিজে নকৰিলেও মানে মানুহ লগাই। কৰা যায় আৰু।
হয়, হয়, কিহৰ খেতি কৰে?
এনেই অকমান ধানৰে কৰা যায় বাৰু। বাকী আৰু বিশেষ তেনেকুৱা নাই আৰু। আজিকালি মানুহ আৰু ইমান, এইটো মানে আমি ৰঞ্জিতে আৰু আজিকালি, তাত তাতেই কৰোঁ আৰু। ৰঞ্জিত, ৰঞ্জিতটোয়ে দেখোন আজিকালি ভাল লাগে খাব।
হয়, হয়, মইতো ভালে পাওঁ এইটোৱে।
অঁ, বহুত মানে হেৰি ওলাইছেতো আজিকালি।
হয়।
ৰঞ্জিতৰো বহুত বিলাক মানে হেৰি ওলাইছে, জাত ওলাইছে। ভাল লাগে, ভাতটো খাব ভাল লাগে। আগতে মানে আইজোং ধানটোৱে বেছি ভাল আছিলে আৰু চাউলটো।
হয়, এতিয়া কিন্তু মই আপোনাৰ জহা চাউলৰ ভাতটো মই খাব নোৱাৰোঁ।
অ', হয়, নেকি?
হয়, সেইটো মই মানে অলপ খালে আমুৱাই যায় মোৰ।
হয়, তেনেকুৱা হয়, পিছে। মানে অলপ সোৱাদ বেছি সোৱাদ লগা বস্তুবিলাক কমকে খালে মানে হেৰি হৈ যায়তো। তেনেকুৱা আৰু।
হয়, এতিয়া নৰ্মেলত মই যিমান খাম মানে কিন্তু মই জহা চাউলত ইমান খাব নোৱাৰোঁ।
হয়। জহা চাউলৰো দামো বহুত আজিকালি, এতিয়া এশ চল্লিশ হৈছে কেজি। আমাৰ মানে এইটো লোকেলটো।
জহা চাউলৰ?
হয়। হয়, এশ চল্লিশ টকা।
কি, কি ক'লে?
আজিকালি বজাৰত আকৌ দেখোন জহা বুলি বহুতো কিবা চালানিও আহে। চেনটো দিয়ে, চেন দি কেনে সেনেকে বিক্ৰী কৰে, সেইটো বাৰু অকমান দাম কম হয়।
হয়, হয়।
কিন্তু চেনটোহে আহে, খাবলে একদম সোৱাদ নাই। সেইটো সোৱাদ নাই। আমাৰ মানে এইটো যিটো লোকেল জহাটো! এশ চল্লিশ টকা, মানে ত্ৰিশ টকাতটো পোৱা যায় বাৰু।
হয়, এইটো ধানটোতো ক'লা হয়। নৰ্মেল মানে বেলেগ ধানতকৈ, হয়।
নহয়, মানে ক'লাও আছে। কিন্তু বেলেগ বেলেগ মানে জাত আছে আৰু। ক'লাৰো আছে আমাৰ এনেকুৱা গল্ডেন মানে সোণালী কালাৰৰো আছে।
হয়।
ক'লাটো সেইটো এতিয়া আমি মানে লিখিত হিচাপত নামটো বাৰু নাজানো, কিন্তু আমি ক'লা জহা বুলিয়ে কওঁ আৰু সেইটো।
হয়।
আৰু তাৰপৰি কলা জহা তাৰপিছত এয়া আৰু কিবা বহুত তাত আছে বাৰু। এ, এতিয়া বিশেষকে
জহা বুলি ক'লে আমি এক, এক এটাই জাত বুলি ভাবোঁ, জহা আৰু তেনেকৈ কিন্তু নহয়।
এই বহুত থাকে আৰু কিবা ৰাজভোগ থাকে, ৰাজভোগ জহা কিবা তেনেকুৱা আৰু বহুত। মানে নামবিলাক আছে।
হয়, কি কয় এতিয়া খাবলে কোনটো বেছি ভাল লাগে, ক'লাতো ভাল লাগে নে, নে আপোনাৰ এই হেৰিটো ভাল লাগে এইটো কি কয়
নাই সোণালী কালাৰো মানে বহুত কেইটা জাত আছে। এ সেইটোৰো মানে
গড় হিচাপত
মানে উ নহয় কিবা উ বাচ্ছা ভোগ নে কিবা এটা আছে মানে জহা।
হয়।
সেইটো ব সোণালী কালাৰৰ আৰু, সেই জহাটো বেছি ভাল লাগে খাব।
অহ।
জহাটো বাচ্ছা ভোগ বুলি কয় আৰু এতিয়া হয় লিখিতয়ে নাম নে সেইটো মানে কি আৰু, আমাৰ মানে সমাজত প্ৰচলিত হৈ থাকেতো কিছু মান নামবিলাক এনেই কৈ কৈও আহে, এতিয়া তেনেকোৱা আৰু মানে তেনে তো লিখিত মানে হেৰি নামেই হ'ব কিজানি এ সেইটো বাচ্ছা ভোগ বুলি কয়, সেই জহাটো মানে খাবলে বৰ সোৱাদ হয় আৰু, চাউল কেইটাও মানে বহুত ভাল লাগে দেখাত। জহা চাউলটোৰ বিশেষকে পোলাওটো খায় বহুত ভাল লাগে!
হয় হয় পোলাও কাৰণে বাৰু ইয়াক আমি ব্যৱহাৰ কৰো। ভাতৰ কাৰণে ব্যৱহাৰ কৰা নাযায়।
ভাতৰ কাৰণে কমকে কৰা যায় আৰু।
হয়।
আকৌ মানে ভাতটো বনালে বহুত আঠা আঠা হয়, মানে বৰা চাউলৰ নিচিনাই হৈ যায় মানে আও সোৱাদটো কাৰণে আৰু।
হয় মানে এই জলপানৰ চাউলটো বৰা চাউল কয় নে?
বৰা চাউল কয় হয়, সেইটো আমি জলপানে খাওঁ বুলি কওঁ। মানে আকৌ বনি চাউল বুলিও কয়!
হয় এইটো ইয়া আঠাটো নতুনতে বেছি থাকে নে এনে পুৰণা হলে বেছি
নতুনতে বহুত থাকে, নতুনতে থাকে, নতুনতে থাকে পুৰণা হলে কম থাকে।
হয় মানে এতিয়া আপোনাৰ যেনেকে পুৰণা জহাটোৰ দামটো বেছি হয়, এইটো নতুনতো বেছি হয় বনি টোৰ?
উম নাই নাই মানে থাকে আও না তাৰমানে কি হয় মানে প্ৰথমতে এ বিশেষকে মানে আমাৰ বিহুৰ আগে আগে মানে ভোগালী বিহুৰ আগে আগে মানে এই বস্তুতো ধান গোটেই ধান বিলাক মানে চাউল ওলাইতো ধান ওলাই চাউল ওলাই বজাৰত নতুন, সেই সময়ত তাৰমানে তাৰ আগমহূৰ্তত মানে ধান ধান মানে একদম প্ৰায় নোহোৱাই হৈ যায়। বা পুৰণিখিনি থাকে পুৰণি খিনিৰ সোৱাদটো কম থাকে, সেই সময়টোত অকণমান বেছি হয় অৱশ্যে দামটো। মানে খাবলৈ মানুহে ভালো পাইতো নতুনতো সেইকাৰণে অকমান দাম দি হলেও মানে নতুনতোয়ে লয়, সোৱাদ হয় সেইটো।
লৈ ব্যৱহাৰ কৰে।
চুঙা পিঠা নতুন চাউলে ব্যৱহাৰ কৰে মানে বৰা চাউলৰ যিটো নতুন আৰু।
হয়।
সেইটোৱে কৰে মানে, সেইটো কৰাৰ এটাই কথা। এ মানে সোনকালে সিজি যায় বস্তুতো। এ আঠাটো লাগি ধৰে। এইটো পুৰণি হ'লে মানে আঠা নাথাকেতো, তেতিয়া বস্তুটো মানে ইমান উম, পাৰফেক্ট নহয় আৰু বুলি মানে ক'ব পাৰি আৰু।
হয়, হয়, মিক্সটো দিয়ে চাগে, আপোনাৰ মানে অলপমান ওপৰে ওপৰে কেইটামান জহা গোন্ধটোৰ কাৰণে।
নোৱাৰি, মানে সেনেকে দিলে এ বস্তু সেইটোতো একদম হেৰি নহ'ব। উ, আৰু নাই, উ, জহা মানে আকৌ হেৰি আপোনাৰ মানে কি আৰু এই এটা জহা কনিও পায় আকৌ, জহা মানে বৰা আৰু সেইটো, সেইটো জহাৰে চেন টো আছে মানে সেইটোত।
হয়।
এইটো বাৰু আমি অকমান খেতি উ, নিজে নকৰিলেও অকমান মানে সেনেকে মানে যোগাৰ কৰোঁ আৰু ধানটো আমি। অকমান সেইটো, খাবৰ কাৰণে, সেইটো বহুত ভাল লাগে, সেইটো মানে জলপানটো খাব ভাল লাগে আৰু। মানে কি চেনটোৰ কাৰণে বহুত ভাল লাগে।
সেইটো মূল্যতটো কেনেকুৱা?
প্ৰায় একেই হয়, কিন্তু কেতিয়াবা অকণমান বেছি লয়, দহ টকামান পাঁচ টকা মান কেতিয়াবা দহ টকাই প্ৰায় বেছি লয় বুলি ক'ব পাৰি।
হয়।
এইটো মানে জহাৰ চেনটো থাকি গলতো।
হয়, বজাৰত নাপায়ও চাগে চাহিদা কম।
কম পাই, কম পাই, মানে কম পোৱাৰ এটাই কাৰণ। মানে ধানতটো কমকে হয়।
হয়, মানুহে ন-নোৱাৰোৱা কাৰণতটো কি বেছিকে?
বেছিকে নোৱাৰোৱা মানে, এ পৰিমানটো কম, কমি যায়। মানে পৰিমণতটো কম হয়, আৰু এ বেলেগ ধানৰৰ তুলনাত।
হয়।
মানে বিঘাত যদি বেলেগ ধান ধৰা দহ মুন হয়, আঠ মোন হ'ব, তেনেকুৱা আৰু তাৰমানে সেইকাৰণে অকণমান মূল্যটো মানে হেৰি হৈ যায়, কমি যায়, বেছি হৈ যায় এইটোৰ। এটো তুলনাত। জহাটোও তেনেকুৱাই, আমাৰ যিবিলাক এতিয়া আমি উম, আইজোং বা ৰঞ্জিত বা অনায়ন্য যিবিলাক ধানৰ খেতি কৰা যায়, তে সেইবিলাক ৰ' তুলনাত জহাৰ পৰিমাণটো বহুত কমি যায়। সেইকাৰণে জহা ধানৰ মানে দামটো মানে এই অ', কিতাপত আছে নহয়, জহা ধান, চৰা ধাম বুলি। ঠিক তেনেকুৱা আৰু। মানে নামটো বেছি হৈ যায় আৰু।
এনে উম। বেলেগৰ বেলেগ ধানত যদি আপোনাৰ কিমান ওলায়? এক বিঘা মাটিত কিমান মান -
একবিঘা মাটিতিত ৰঞ্জিটো মানে- বিছমনৰ লগি হয়। বিশমোন অ' বিশমোন মান, ওঠৰ। ওঠৰ, পোন্ধৰ তেনেকুৱা থাকি যায়। ভাল মাটি হ'লে আৰু। মাটিৰো কথা থাকে বাৰু। জহা কম হ'ব। এক, এক বিঘাত - আপোনাৰ আঠমোন মানহে হ'ব। একবিঘা মাটি কৰিলে। কেতিয়াবা এইটো কমো হ'ব পাৰে তাতকে।
মানে আপোনাৰ জাৰ মাটি বেছি, তেখেত তেওঁলোকৰ-তেওঁলোকে কৰে আৰু।
তেওঁলোকে কৰে আৰু। বাকী খোৱা ধানতো মানে - ৰুই উঠাৰ পিছত মাটি ৰখি যায়। নহ'লেও ৰখি গ'লে সেই মাটিবিলাকত - মানে ৰুই দিয়ে আৰু খাব বুলি।
হয় হয়। ধৰ এশ বিঘা মাটিৰ বিশ বিঘা মাটিত কৰে আৰু।
অহ, তেনেকুৱাও বাৰু। তাৰ উপৰিও আধা বিঘামান মাটিতো মানুহে খাবৰ কাৰণে, নিজৰ কাৰণে কৰে। যাৰ মানে তিনি-চাৰি বিঘা মাটি আছে। সেইবিলাক আধা বিঘামান মাটিত। আৰু জহা চাউলৰ ভাতটো মানে- আৰু আপুনি ক'লেই নহয়। জহা চাউলৰ ভাত খাই ভাল নাপাওঁ বুলি।
হয়।
এ' সেইকাৰণে মানুহে আৰু- কেতিয়াবা কিবা থাকিলে খাই। সেইকাৰণে অকমান কৰিলে হয় আৰু। দুই-চাৰিমোন হ'লে হৈ যায় আৰু। সেনেকে মানে অকমান মাটিত খেতিটো কৰে আৰু। বহুত মাটিত নকৰে।
মইয়ো অলপ কৰি চাব লাগিব।
পাৰিব পাৰিব নিশ্চয় পাৰিব আৰু সাফল্যও হ'ব আপুনি।
হয় হয়, ঠিক আছে, মই কৰাৰ আগত- আপোনাক অলপ, আপোনাৰ পৰা মানে জানি ল'ব লাগিব।
বাৰু নি-